হেল্ল'
অ কোৱা
ভালে নে খবৰ তোমাৰ?
অ আছো দিয়া তোমাৰ পৰা
উ মোৰো ভালেই কিন্তু মোৰ হে দুদিন মান আগতে সে চৰ্দি আছিল বোৰ হৈছিল মানে মোৰ তোমাৰ হৈছিল নেকি তেনেকোৱা
নহ এতিয়াতো ঠাণ্ডা গৰম ঠাণ্ডা গৰম ন সেইকাৰণে মানে হ'বও পাৰে। ক'ব নোৱাৰি
সেইকাৰণে মই ইমান ভাল আছো কিন্তু ইমান এটা ভাল নহয় মানে দুদিনমান আগতে হৈছিল ন এতিয়া শৰীৰটো ভাল লগা নাই ইমান বেছি তথাপিও আছে আৰু বাৰু চলি আছে আৰু চলিবই লাগিব মানুহৰ জীৱন ৰখি থাকিল লাভ নাই না।
অ
হেনেকুৱাকে চলি আছো আৰু কিবাকে।
অ। তুমি এয়া কৰোনা ভাইৰাছৰ কথা গম পোৱা ন আমাৰ যে হৈছিল। দুই হেজাৰ ঊনৈশ বৰ্ষৰ নেকি তেতিয়াৰ পৰা।
অ কৰোণা ভাইৰাছ হৈছিল শুনিছিলো ৰবা
কিবা মনত পৰে না সেইবোৰ কথা তোমাৰ কেনেকুৱা কৰিছিলা কি কি কৰিছিলা সেই সেইটো সময়ত
মনতো বৰ বাৰে হাঁহিও পায় তেনেকুৱা কি অৱস্থা কি ভয়ানক অৱস্থা হৈ গৈছিল আমাৰ তাতে হেৰি দুহেজাৰ ঊনৈশ বৰ্ষত। তাৰপিছত কিবা চৰকাৰৰ কিবা নীতি নিয়মবোৰ কিবা আজব কাৰখান বোৰ যি কৰাই আছিল কিবা এই থাল বজোৱা কিবা কাহি বৰ্তন বজোৱা আৱাজ সৃষ্টি কৰা তেনেকুৱাকে কিবা কিবি কৰিছে ন তেনেকুৱাও মনত আছে দিয়াচোন এতিয়া সেইকাৰণে হাঁহিও পায় কিবা কাম কৰিছিলো মই এনে অন্ধবিশ্বাসৰ কাৰণে কাৰণ মইতো চাইছো এনেকুৱাকে কিবা হেৰি নাই আৱাজ বজাওঁতে তেনেকুৱা কিবা গৈছিল বুলি মই নাভাবো আৰু মই। সেইকাৰণে হাঁহি উঠে আৰু তেনেকুৱা কামত এইবিলাক কৰিছিলো আৰু।
সেইটোয়ে মানুহে মানে মানিছিল আৰু কিবা এনেই মানুহে সকলো আৰু অসম ভাৰতত মান। সকলো বস্তু অন্ধবিশ্বাস ন অন্ধবিশ্বাসো বহুতো মানুহ মান। আৰু সেইটো বুলি চৰকাৰৰ মানে কৈছিল আৰু এনেকুৱা বজাব মানুহে সেইটো মানে কিবা বেলেগ। ভাৱনাত লৈ লৈছে ভাৱনাত লৈ পেলাই এইবোৰ কৰা আৰম্ভ কৰি দিছিল আৰু।
আমিতটো যেতিয়া। মইতো যেতিয়া হেৰিত পঢ়ি আছিলো ৰবা ক্লাছ। ডিগ্ৰী ইমানটো নহয় চাগে হায়ছেকেণ্ডী মানতে পঢ়ি আছিলো। কাৰন মোৰো ডিগ্ৰিটো এইবাৰে কমপ্লট হল মোৰ হাইছাণ্ডৰি মানতে পঢ়ি আছিলো ৰবা। হাই ছেকণ্ডেৰী মানত পঢ়ি থাকোঁতে তেনেকুৱাকে হৈছিল তুমি এতিয়া কোনটো ক্লাছত পঢ়িছিলা নো। এনে।
মই তেতিয়া মেট্ৰিকৰ সময় আছিল মোৰ তেতিয়া।
তোমাৰ মেট্ৰিকৰ সময় আছিল নেকি তেতিয়া।
অ মোৰ মেট্ৰিকৰ সময় আছিল তেতিয়া মেট্ৰিক নহ'ল ন মেট্ৰিক নোহোৱাকৈ পাছ কৰি গ'লো আমি। এই কৰণাৰ কাৰণে মেট্ৰিকটো আমাৰ বন্ধ কৰি দিলে উঠাই দিলে। তেতিয়াই পাঁচ কৰিছো আৰু বহুত।
মেট্ৰিক টো উঠাই দিয়াৰ কাৰণে বহুত অসুবিধা হৈছে। কিন্তু মানে বহুত যিবিলাক চকা চকা ল'ৰা ছোৱালী বিলাকে আছে আৰু তেখেতৰো মানে ইমান। ভাল মাৰ্ক আহিছে বুলি মই নাভাবো আৰু মই। মানে স্কুলে যেনেকুৱাকে কৰিছে আৰু টেম্পাৰিং কৰি চাব পাৰা যিবিলাক মানে ভাল। তেখেতক ভাল মাৰ্ক্স দিছে আৰু তেখেতক লগত মানে ইমান খাত। নাই কিবা হেৰি আছে আৰু তেখেতৰ মানে ইমান মাৰ্ক্সটো ভাল দিয়া নাই। ল'ৰা ছোৱালীবোৰ ভাল হ'লেই কি হ'ল কাৰণ ডাইৰেক্টলি তোমাৰ একজাম দিবলৈ যোৱা নাই ন। তেখেতৰ যিমান ইচ্ছা তেনেকুৱাকে দি দিছিল মাৰ্ক বিলাক তেনেকুৱাই ভাবিছো। আৰু মই দেখিছো মানে মোৰ এটা বন্ধু এটা আছিলে। তেখেতৰ মানে ইমান ভাল মাৰ্ক এটা অহা নাই ভাল মাৰ্ক আহিব লাগিছিলে তাৰপিছত। ক'লে তেখেতে ছাৰহঁতক গৈ কিনে। তাৰ ছাৰতে অলে ইমানতো বেয়া আহিব লগা নাছিলে। কিয় বা আহিল আমি নাজানো কিন্তু তেখেত আচলতে তেখেতে কৰিছে ন বৰ্ড একো হাতে নাই। কাৰণ বৰ্ডে কৈ দিছিলে কি তেখেতৰ আপোনালোকৰ যেনেকুৱাকে মাক্ক দিয়াৰ মানে যেনেকুৱাকে ভাল হয়। তেনেকুৱাকে দিব আৰু তেনেকুৱাকে দিছো ন।
অ তেনেকোৱাকে দিছে। আৰু বহুতে মাৰ্কচটো কমিও গৈছিল বিছুমানে মাৰ বহুত মাৰ পাইছিল ন। সেইকাৰণে উম। কৰোণাই বহুত অসুবিধা দিছে আৰু বহুত আৰু বহুত মানুহৰ মৃত্যুও টো হৈছিল ন। ইমান হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল। কিমান লাখ লাখ মানুহ সংক্ৰমিত হৈ পৰিছিল এই কৰোণাৰ কাৰণে।
ৱা মৃত্যু মানে মোৰ হেৰিৰো হৈছিল ৰ'বা। মই ওচৰ চুবুৰীয়া মানুহ এজনৰো হৈছিল মানে হেৰি কৰোণা তাৰমানে তেখেত। তাৰ মানে বাহিৰত গৈছিল তোমাৰ কিবা চিকিৎসা কৰাবলৈ বেংগালুৰু গৈছিলে। তাৰপিছত আহোতে মানে কৰোণা ধৰিলে আৰু কৰোণা মানে আৰু আগতে কি আছিলে তোমাৰ। সময়ত মানে ঘৰত ঘৰত আহি কিনে মানে কিবা সেৰি ডক্তৰ বিলাকে চেকিং বিলাক কৰিছিল আৰু ন। বিলাকে তেতিয়া ধৰা পৰিছিল মানে। তেখেতৰ কৰুণা ভাইৰাছে তেখেতৰ আৰু কিবা হেৰি কৰেণ্টাইন কৰি থৈছিলে। মতা মতি ফৰ্তিন ডেইছ কাৰণে আৰু তাৰে পিছত তোমাৰ হেৰি কৰিছিলে ৰবা। কিবা মেডিচিন চেডিচিন দিছিলে তাৰ পিছত তেখেতক আকৌ কাৰোবাৰ লগত মিলা চিলাৰ। হাত দিছে আৰু, তেখেত লাহে লাহে ঠিক হৈছে আৰু। যিবিলাকৰ মানে হেৰি আছিল ন কিবা হাৰ্টৰ বেমাৰ চেমাৰ আছে তেখেতৰে মানে বেছিকৈ মৃত্যু। হৈছে মই দেখা পাইছো আৰু। আৰু কিবা মদ এই মদ্যপান কৰা সেইবোৰ। বেয়া বাৰু কিন্তু হেৰীত টাইমত মানে কিবা এনেকুৱাকে কথা শুনিছিলো মানে মই কিবা মদ্যপান কৰিলে মানে কৰোণাটো নহয় নেকি ইমান ক্ষতি কৰিব নোৱাৰে যেন শুনিছিলো মই এইটো সঁচা কথা নেকি এইটো
কিবা নাজানো মানে যিবোৰ মানুহৰ মানে অকমান ভিতৰে ভিতৰে বেমাৰ আছে ন কিছুমানৰ কিডনিত বেমাৰ আছে কিছুমানৰ বুকুৰ বেমাৰ আছে তেনেকোৱা মানুহক মানে বেছিকৈ আতংক কৰিছিল আৰু কাৰণ এই ভাইৰাছটোৱে মানে সে সেইবোৰ ঠাইত গৈ বেছিকৈ আৰু বেয়া কৰি দিছিল। তাৰ ফলত মানুহ আগতে অলপ সুস্থ থাকিলো আকৌ বেছিকৈ আৰু অসুস্থ হৈ পৰিছিল তাৰ কাৰণে মানুহ বেছিকৈ মৰিছিল আৰু। আৰু সেই তেনেকৈ বহুত মানুহৰ মৃত্যু হৈছিল কিমান সেইকাৰণেটো চৰকাৰে লকডাউন দিছিল ন আমি ঘৰতেই থাকিব লগা হৈছিল।
কেইবছৰমান আছিল তিনি বছৰমান আছিল নেকি এইটো তিনি বছৰ আছিল দুইবছৰ আছিল লকডাউন টো
নাই দুই বছৰ ক'ত এক বছৰ হে আছিল এক বছৰত সেইটো মাহে মাহে আছিল কেতিয়াবা দিয়া নাছিল। কেতিয়াবা দিছিল। তেনেকুৱা কৰি আছিল গোটেই দিয়া নাছিল নহয়।
অ ইমান মনটো নাই ৰবা সেইকাৰণে সুধিলো।
পিছতটো আৰু ভেকচ
তুমি অ সেইটোৱে ক'ব খুজিছিলো মইতো বাৰু হেৰীত দিছিলো ভেক্সিনটোত যিটো সুধিছিলো, মানে তুমি কোনটো ভেক্সিন দিছে। মই বাৰু কু ভেক্সিন যিটো আছিল ন কু ভেক্সিন চিন। এটা কোভিচিল্ড এটা আছিল এটা কোভেক্সিন এটা আছিল এ মই হায় ছেকেণ্ডৰী পঢ়ি থকা টাইমত মানে মোৰ এটা মেমে হওঁতে মানে তেখেতৰ স্কুললৈ আহিছিল ন স্কুল স্কুললৈ গৈ কিনে দিছিলে ত' তেতিয়া মানে আমাৰ এটা মেম আছিলে প্ৰিন্সিপাল মেম এজনী নামটো বাৰু পাহৰিলো মই। ইমান পাঁচ ছয় বছৰ হ'লে ক'তনো মনত ৰাখিম আৰু সেইকাৰণে পাহৰিলো ৰবা নাম হয়। তেখেতে মানে মই কৈ কৈ কিনে মানে ভেক্সিনটো দিছিলে মই ভেক্সিনটো নিদিলেও হয়। আৰু তাৰপিছত কিবা ভেক্সিনত কিবা লাষ্টত এতিয়া শুনি আছোঁ কিবা ভেক্সিনত কিবা বেয়া ওলাইছে নে কিবা।
মানে অলপ অকমান আকৌ ৰিফ্লেকচন আৰু বেলেগ মানে এফেক্ট কৰিছে আৰু বহুতৰ কৰা নাই কিছুমানৰ কৰিছে। আৰু উম ভাল মানে মইটো দুয়োটাই দিছিলো কিন্তু বেলেগ মই বেলেগ একো অসুবিধা পোৱা নাই কিন্তু দুয়োটা দিয়াৰ পিছতো। কিছুমান মানুহৰ হৈছে কিছুমান মানুহে পাইছে অ কিছুমান মানুহে দেখা পাইছে। অসুবিধা তাৰ কাৰণ অ। সেইটোৱেই।
আৰু মই দেউতাকে হেৰি তিনিটা দিছে আৰু, কবিছিলে দিবা ভেক্সিনটো আঁচ ছিলে কোভিছিল কোভিছিল তিনিটা দিছে তেখেতে কিন্তু এতিয়া ইমান অসুবিধা পোৱা নাই মোটামুটি ফিফটি প্লাছ এইজ হ'লেই প্ৰায় ক'ব গ'লেগে এতিয়া অসুবিধা পোৱা নাই
অ সেইটোৱে কিছুমান মানুহৰ অসুবিধা হৈছে কিছুমানৰ হোৱা নাই মানে কিছুমানৰ ক'ব ক'ব গলেতো বহুত কম মানুহৰ অসুবিধা হৈছে কাৰণ সকলোৰে মানে যিটো মানে ভিতৰত ইমিউনিটি থাকে ইমিউনিটিটো একে নহয় না কিছুমানৰ বেছি থাকে কিছুমানৰ কম থাকে কম মানুহৰ বিলাক হৈছে আৰু
তোমাৰটো হৈছে বাৰু হেৰী ক কবি ছিলে এইটো এইটো ক'পা আহিছিলে তুমি জানা নেকি কভিড যিটো আছিলে কভিড য যিটো নাইন টিন নাম যিটো কভিড নাইন টিন দু দু দুহেজাৰ ঊনৈশত অহাৰ বাবে এইটো কৰ পৰা আহিছিলে কোনটো ঠাইৰ পৰা জানা নেকি তুমি কিবা মই শুনিছিলো কিবা মই কিন্তু এতিয়া মনত নাই।
অ এইটো তোমাৰ চীনৰ পৰা আহিছিল। চীনৰ পৰা আহিছিল তোমাৰ। টো মানে জন্তুৰ পৰা হোৱা এটা বেমাৰ মানে বাদুলিৰ পৰা আহিছ আৰু ত এজনে মানে গৈছিল তাতে তাৰ পৰা একদম এ সকলোতে হৈ হৈ হৈ হৈ পিছত আকৌ এইটো ভাৰতত আহিল ভাই। ভাৰতৰ পৰা আৰু গোটেই বিশ্বতে এইটো মানে গুচি গ'ল আৰু ভাইৰাছটো গোটেই বিশ্বতে পিছত লকডাউন দিয়া আৰম্ভ কৰি দিলে। মানে কোৱাৰেণ্টাইন কৰা আৰম্ভ কৰি দিলে মানুহ মৰাও বাঢ়ি গ'ল।
তু মানে ক'ত চবতকে বেছি দেশ, চত কোনটো দেশত বেছিকভৈ ক্ষতি কৰিছে তুমি জানানি? কি কিবা?
সকলো দেশতে ক্ষতি কৰিছে, কোনটো দেশত ক'ব গলে গ'লেটো এনেকৈ বেলেগ সকলো দেশতে ক্ষতি কৰিছে। সকলো দেশতে মানুহক যেনেকৈ পেলাইছিল মানে ট্রাকত ট্ৰাকত লৈ ফেলে লৈ ফালে মানুহ বুলক লৈ যাই সেফালে মোক পেলাই দিছিল। তেনেকৈ আৰু কৰিছে দৃশ্যবোৰ বহুত মানে বেয়া আছিল আৰু তেতিয়া দৃশ্যবোৰ। সেইবোৰ চাই পালেও বেয়া লাগিছিল কিমান দেখা পাইছিলো সকলো ডেইলি মানে উম। সদায় মানে মানুহ মৰিয়েছিলে মৰিছিলে। কম মানুহ বাচিছিল, বেছিকৈ মানুহ মৰিছিল। পিছত যেতিয়া ভেকচিনটো আহিল, ভেকচিনৰ ফলত আহ মানুহবোৰ বাচিবলৈ আৰম্ভ কৰিলে, মানুহবোৰ সুস্থ হবলৈ আৰম্ভ কৰিলে। তেতিয়া আৰু দৃশ্যবোৰ বেয়া আছিল আৰু। আৰে কিছুমান অভিজ্ঞতা বেয়া আছিল কিছুমান ভালো আছিল অভিজ্ঞতা।
অভিজ্ঞতাটো বেয়া আছিল, মোৰতো আৰু বেয়াই আছিল ভাল যিটো নাছিলে কাৰণ মই সেইবোৰ উচ্চ ভাবিছো মই, আমাৰ ঘৰটো তাৰে ওচৰতে ন হেৰি কি বুলি কয় তোমাৰ হস্পিতাল এটা ওচৰতে এই সস্তি হস্পিতাল বুলি এটা আছে। তাৰে ওচৰতে, ত দেখি কি ন বস্তুবিলাক এও লাগে, কি কৰিমনো আৰু কৰাটো একো নায়েই ন। আৰু তেতিয়াৰ তেতিয়াৰ প মানে হেৰি কৰা আৰম্ভ কৰা, ব্যৱহাৰ কৰা হে হেৰি কৰিলো আৰু আৰম্ভ কৰিলো। তোমাৰ যিটো আছিল মানে তোমাৰ চেনিটাইজাৰ নেকি নামটো অ চেনিটাইজাৰ মানে হাত যিটো প ৰ কৰে আৰু
অ।
এইটো ব্যৱহাৰ কৰোঁ তেতিয়াৰ পৰাই আৰম্ভ কৰি যে ব্যৱহাৰ কৰোৱেই মই।
অ যেতিয়াৰ পৰাই মানুহ তেতিয়াৰ পৰা মানুহ সজাগ হৈছে। তে আৰু ভালদৰে চাফ -চিকুণ কৰি থ থকা, ভালদৰে হাত- মুখ ধোৱা, মাস্ক পিন্ধি বাহিৰত যোৱা পিছে চেনিটাইজাৰ ইউজ কৰা খোৱাৰ আগত বা খোৱাৰ পিছত তেনেকুৱা তেতিয়াৰ পৰা সজাগ হৈছে মানুহ আৰু সজাগ হবও লাগে এনেও আমি চাফ চিকুণ কৰিও থাকিব লাগে মানুহক এইটো ভালদৰে শিকাব লাগে যে সদায় চাফ -চিকুণকৈ থাকিবা। মানুহে আৰু চাফ- চিকুণকৈ কমেই থাকে। উম এবাৰ মানে সকলোৱে ভো ভুগিব হোৱাৰ পিছতে মানুহ চাফ -চিকুনকৈ থকা আৰম্ভ কৰে। দিলে, তে এটা ভালো হৈছে।
ভালেইটো হৈছে, ঠিক কি কৈছা বাৰু এইটো মইও টো কৰে, এতিয়া বেয়াও লাগে কথাটো। দিয়া ঠিকে আছিল দিয়া আগৰ দিনৰ কথা মনত পৰি কিনে দিয়া। ভালে লাগিলে তোমাৰ লগত কথা পাতি কেনে দিয়া। দেহা ঠিক আছে।